শুনি শুনিছে অ'
অ', শুনিছো শুনিছা?
অ', বাকী ভাতখালে অ, ভাতখালে?
অ', খালোঁ দিয়া!
অ', অ', খোৱা লোৱা হ'ল হ'ল এ বহি আছোঁ আৰু। আৰু এইটোয়ে কথাকে পাতো আৰু কি কৰিম এইখিনি সময় আকৌ টোপনিও মাৰিব মন যোৱা নাই।
উম, বাকী এ মাহী হঁতৰ ঘৰতে আছোঁ।
অ',
উম, এই কি বুলি কয় এ কিবা আচাৰ চাচাৰ বনাইছে নেকি?
আচাৰ এনাখন বনালো ৰবা তোমাৰ, এই আমাৰ সেই তলৰ মাটিৰ ফালে অলপমান সাৰুৱা মাটি আছে যে, এজোপা মানে নিজে নিজে জলকীয়া গছ হ'ল।
অ',
সেই গছজোপা হৈ পকি, সদিনাখন ঘৰ মান বাৰিচ চাফা কৰা মানুহ আহিছিলে, আহোতেই সেই জলকীয়া খিনি চিঙি ৰ'দত শুকুৱাই
অ',
তাৰ পিছত নেমু ৰসৰ সৈতে আচাৰ বনাই থৈছো।
অ', ঠিকেই আছে মানে আছা আছো বনাইছো বনাইছো আমৰ বনাইছো আৰু জলফাই আচাৰো আছে যোৱাবাৰৰে। অ', তাকে জলফাই আছে আমৰো বনাইছো কিন্তু বনালে কি হব ভালকে ৰ'দত দিব ৰ'দ হোৱা নাই নহয় মানে সেই বৰষুণে দি আছে। বতৰটো বেয়া কৰি আছে মানে জলকীয়া, মই কৈছিলো মানে অ', অ', সেয়াই জলকীয়া আনিব দি আছোঁ আনাই নাই ৰ'ব, মই কৈ আছোঁ জলকীয়া আচাৰ টো মই বিৰাত পাৰ ব' মানে জলকীয়া চাৰ মইও বনাব বিচাৰি আছোঁ আৰু। কৈ আছোঁ যে জলকীয়া বেছিকে, কেঁচা জলকীয়াৰ আচাৰটো বনালে বহুত ধুনীয়া লাগে চাবচোন ধুনীয়াকে সৰু সৰুকে কাটি কাটি ভেমেকা দি বনাব লাগে। অ', বহুত ধুনীয়া লাগে মই মানে অ', আগতে মই কিনি আনি খুব খাইছিলোঁ জলকীয়া আচাৰটো, কিন্তু এতিয়া মই বনাবহে মন যায় আছে আৰু। জলকীয়া আচাৰ, মানে সেইয়া আৰু এনেকুৱা বতৰত অ', এনেকুৱা বতৰত মানে আচাৰ বনালে এটা হ'ল ভিমেকা লাগিবই মানে ৰ'দ টো বেছি নাই যে।
এনে নষ্ট হৈ যাব
নষ্ট হৈ যাব অ', এতিয়া এতিয়া মানে খাব পৰা হৈ আছে। আৰু আচাৰ কিনিব লগা হোৱা নাই আৰু।
উম, কিনি খাব নালাগে আচলতে বজাৰৰ বস্তু। লেতেৰা পেতেৰা কে বনাই স্বাস্থ্যৰ কাৰণেও ভাল নহয় নহ।
আমাৰ আচাৰ। আচাৰৰ মানে এটা নিয়ম কি জানে নাই, আচাৰ যদি আপুনি আজি বনাই পেলাই বৈয়ামত ভৰাই দিছে নহয় আৰু মানে বন ভৰোৱাৰ পিছৰ পৰাই আমাৰ মানে আৰম্ভ কৰে ল'ৰাটো এইফালে সিজকে সিজিলে সিজক নে নিসিজক চোৱা নাই আৰু। উম, খালে খাবই লাগে। অ', টেঙাটো মানে খুব ভাল পাই যে।
অ', টেঙা খোৱা ভাল বাৰু স্কিনৰ কাৰণে। সেইকাৰণে ভাল।
টেঙা দৰ, নহয় মানে আকৌ ক্ষীণ মানুহে বোলে অ আকৌ বেছি টেঙা খোৱাও ভাল নহয়, মানে তেতলি চেটলী বিলাক এইবিলাক বেছি খালে বেয়া আমাৰ ই আগৰ পৰাই বহুত
উম,
মানে কি কৰিব আৰু কলেও নুশুনে নহয়।
সেইটোৱে খালী পেটত খাব নিদিবা।
উম, খালী পেটত নাখায় বাৰু খালী পেটত খাব নিদিওঁ। নে নেমু চৰবত তৰবত কেতিয়াবা খায়ে দিয়ে আৰু খালে পেটত, তথাপিতো নেমু খালে বাৰু একো নহয়।
উম,
মানে বেলেগ টেঙা বিলাক খালেহে আৰু।
বতৰৰ ফল এতিয়া ওলাইছে কঁঠাল, জামুক এইবিলাক চব আনি আনি দিবা খাব।
অ', সেয়াই খাইছে আৰু জামু, কঁঠাল এইবিলাক কঁঠাল ঘৰতে আছিলে ৰ'ব। কিন্তু মানে নাখায় কঠাল খাব বেয়া পায়। উম, মানে পকা কঁঠাল বেয়া মানে ক উম, কঁঠালাৰ গুটিটো খাই আমি খাওঁ মানে কঁঠালো মানে চব্জি কেঁচা কঠালত যে চব্জিটো খাই ভাল লাগে মানে পকাৰ কঁঠাল খাব বেয়া লাগে মোৰ।
উম,
মই মানে কে চা চবজি মানে কঁঠালৰ মচিটো চব্জিটো খাইহে ভাল পাওঁ।
আজি কি কৰিলে ৰন্ধন প্ৰণালী?
আ, কৰিলো মানে এয়া দালি বনালো। পানীলাও, আলু এনেকে ভাজিলোঁ আৰু চাটনি এখন বনালো মানে দিনা টেঙা চেঙা দি।
অ',
উম, তেনেকে খালো আৰু আজি মা বাপেকে আহা নাই যে। সেইকাৰণে আৰু বাৰ ল'ৰা আৰু মইহে দুয়োটাই খালো আৰু এনেকেই।
ঠিকে আছে এই চাটনি সেই মচন্দৰী চচন্দৰী খোৱা নে নোখোৱা?
এই মছন্দৰীটোহে মই গোন্ধটো বেয়া পাওঁ।
অ',
উম, মছন্দৰিৰ গোন্ধটো মোৰ বৰ অ', মছন্দৰী গোন্ধটো মানে মছন্দৰীটো খোৱা ভাল কিন্তু মই খাব বেয়া পাওঁ মছন্দৰীটো। মানে গোন্ধটো মোৰ মানে সহ্য নহয় আমাৰ আমাৰ মানে ভণ্টিহঁতে কিন্তু খুব খাই মছন্দৰীটো সিহঁতে বিৰাট ভাল পায়। অ,, মানে কিবা মচন্দৰীটো বোলে মানে কেনেকে কৰে ভাততে বোলে দি দিয়ে টিফিন এটাত ভৰাই নহৰু জলকীয়া এনেকে কিবা কিবি দি পেলাই। এনেকে সিজিব দিয়ে দি পেলাই পিটিকা মানে চাটনি বনাই খাই বোলে, পিটিকা বনাই খাই, সিহঁতে বোলে বহুত ভাল পায় বোলে। মই আকৌ গোন্ধটো দূৰৰ পৰাই বেয়া পাওঁ।
ভাল সেইটো পেটৰ কাৰণে খুব ভাল।
আপুনি খাইনে?
উম, খাওঁ মাজে মাজে।
অ', খাই অ, খাই পেটৰ কাৰণে বিৰাট ভাল, পেট ঠাণ্ডা কৰি দিয়ে বোলে ন?
অ' ভাল আৰু এই পেটৰ উম, চব ফালৰ পৰা ভাল সেইটো।
অ', অ', খাব পাৰিলে ভাল এতিয়া এনেকে নায়ে চাগে এতিয়া মছন্দৰীটো আমাৰ গা গাঁৱৰ ফালে খুব থাকে কিন্তু।
উম,
গাঁৱৰ ফালে খুব জোগা গাঁৱত মানে উম,
টা বানি পেলাই চব বিধৰে বস্তু। অ', তোমালোকৰ সেই তলৰ মাটিখিনি অকমান সাৰুৱা হেন লাগে সেইখিনি মাটিতে কৰিবাচোন অকমান
নাই অ, একোৱে নহয় তাত। খেতি ইমান শাক ছিটালে কিবা ছিটালে মানে একোয়ে নহয় চব মানে কি হয় উম, মানে ডাঙৰ হবাই নাপায় একেবাৰে ফুল উলাইে যায় মানে শাক চিতালে শ
উম,
তেনেকুৱা মানে একেবাৰে সাৰ নোহোৱা হৈ গৈছে, মানে বৰষুণত মাটিবোৰ খহি খহি যায়। মানে সাৰ বিলাক চব তললৈ বাগৰি গ'ল মানে, এতিয়া মানে সেই ওপৰৰ সেই মানে সাৰ নোহোৱা মাটি খিনিহে আছে। সেইকাৰণে কিবা খেতি কৰিলেও একো খেতিয়ে নহয় এতিয়া মানে লাও এডাল উঠিছে লাও ডালৰ মানে কি হ'ল মানে বেগাই হে আছে অলপ অলপ কৰি মানে পহি বিলাক লগ আহে আৰু আৰু মানে পচি পচি যায়। কল কলিবিলাক লাগে আৰু পচি পচি যায় তেনেকুৱা হৈ আছে মানে এটা বস্তু টো খাব পোৱা নাই, তিহ লাগিছে একদম মানে তিনটা মান ভাজ ধৰে পকাই ফুটাই দি, দি পেলাই আকৌ মানে সেইটোও পচি যায়। তেনেকুৱা হৈ আছে মানে একো খেতিয়ে মানে কৰিব পৰা নাই, জল এতিয়া দুডালমান উঠিলে এই মানে কি হ'ল পচি পচি যায়, মানে সৰি সৰি পৰে পচি পচি তেনেকুৱা হয় আছে। কি কাৰণত হৈছে নাজানো আৰু। খেতিবিলাক মানে কৰিলে হলে ভাল লাগে।
মানুহে ছাগলী বিলাক পোহে ভালকে নাৰাখে।
অ', খেতি কৰিব পাৰি যদি বস্তু বিলাক হয় অ, সেইটো নহ হয় আৰু সেইটো নহয় আ, আপোনালোকৰ কোমোৰা লাগিল নে নাই এই কাষৰ বস্তিটোত?
হা?
আপোনাৰ লগত কোমোৰা লাগিছে নে?
হেল্ল'
হেল্ল' হেল্ল'
অ' কি কৈছিলা?
কিবা কৈছিলা বোলো ভালকে ধৰিব পৰা নাই কোৱাচোন। অ', শুনি আছোঁ কোৱা।
হ'ব শুনিছে? হেল্ল' অ', অ', কোমোৰা লাগিছে নে নাই?
হেল্ল' অকমান তোমাৰ মাত টো ফাটি ফাটি আহিছে লৰি দিয়াচোন।
অ' কিয় বা ফাটি ফাাটি আহিছে অ, নেটৱৰ্ক নাই নেকি।
অ' এতিয়া এতিয়া হৈছে, এতিয়া হৈছে, এতিয়া হৈছে অ, তুমি শু
অ', শুনিছো শুনিছো।
নিদ্ৰ হৈছে।
অ', মানে আপোনালোকৰ কোমোৰা লাগিছে নে নাই?
কোমোৰা এটা কালি ধুনীয়াকে লাগিছিলে আৰু ডাঙৰ হ'ল হয় এই পোকে পোক বিলাক লাগে যে পোকে বিন্ধি দিয়াৰ কাৰণে অ, পোকে বিন্ধি দিয়াৰ কাৰণে এওঁ ছিঙি আনি দিলে তাৰমানে।
অ', অ', মানে মানে ক মানে ম আমাৰো কোমোৰা এডাল উঠিছে কিন্তু উঠিলে কি হ'ব মানে বেগাবৈ পাৰা এডালে মানে উঠি, উঠি, উঠি কঁঠালৰ গছ পালে। মানে একদম অকণমান আগটো এতিয়া সেই টো কেতিয়া লাগিব কেতিয়া খাম।
তাকেইটো ভাত কেৰেলা তোমাৰ দুটা ছিঙিছে সেইদিনা দিনাখন বিছা পোক বিলাক লাগিছে। এতিয়া বেলেগতো বেছি মেডিচিন দিব নোৱাৰা মই চূণ পানী অকণমান ছটিয়াই দিছো আৰু।
একো নহয় এতিয়া মেডিচিন নাধালিলে একো খেতিয়ে কৰিব নোৱাৰে পোক বিলাকৰ কাৰণে।
এই পোকৰ কাৰণে
অ', দিয়ক আৰু তেনেকে চুলি খাই থাকিব লাগিব আৰু।
অ', কেইটামান ঘৰৰ
ঘৰৰ বুলি আৰু সেনেকে আৰু যি পোকে উচিয়ে যি ওলাই আৰু।
অ',
বাকিতো আৰু আজি কৰ'বাত যাব লগা আছে নেকি?
আজি বিশেষ নাই বাৰু।
অ' উম, যোৱা মই যাব উম, বুলি ভবা নাই বতৰো বেয়া যে।
উম, বতৰটো বেয়া এতিয়া বানপানীৰো সমস্যা আহিছে ৰ'বা নিউজ বিলাকত পাইছো দেখোন বানপানী চব ফালে।
হয় নেকি, মই বাৰু বাতৰি চোৱাই নাই।
অ', এতিয়া অসমত হেনো ৰেড এলাৰ্ট দিছে।
অ', মানে বৰষুণ হৈ আছেতো আমাৰ ইয়াতহে হোৱা নাই বাহিৰত কিন্তু বহুত বৰষুণ হৈ আছে, বেলেগত হৈ আছে অ', অ',
সেইকাৰণে, দিয়া হব দিয়া আজি ৰাখো তেনেহলে ন।
অ', শুৱা
আজিলৈ ৰাখো আৰু বোলো।
অ', চাওঁ ৰ'বচোন অকমান অ', ঠিক আছে হ'ব দিয়ক ৰাখো দিয়া অ', অ', কালি কথা পাতিম।